হেল্ল'
হেল্ল'
অহ শুনিছা নহ
অ শুনি আছো কি কৰি আছিলা তুমি
অ মই ভাত পানী খাই অলপ বহিছো
মই আছো ভাত খোৱাই নাই মোৰ গাটো অলপমান ভাল নাই
আহ কি হৈছে
পেট বিষহৈ আছে গধূলিৰে পৰা একো খাবলৈ মন যোৱা নাই
অ কিয় বা কিবা খোৱা খেলি মেলি হ'ল নেকি
নাই তেনেকে একো গেছৰে প্ৰব্লেম হৈছে নে কি হৈছে জানো ধৰিব পৰা নাই মানে মই গেছৰ দৰবো খাইছিলো দেই কিন্তু ভাল পোৱা নাই তুমি কিবা জানা নেকি ঘ ঘৰুৱা কিবা বন দৰত
অ এনেই অলপ চলত জানো মই তাৰ মানে তোমাৰ এতিয়া পেটৰ বিষতটো যদি কি কাৰণে বা হৈছে এতিয়া এনেই সাধাৰণতে গেছৰ কাৰণে হলে অকমান গৰম পানীত অকমান কলা নিমখ অকন লৈ খাই দিলে মানে ভাল লাগে বা নহলে লে আদা অকণমান কেঁচাকে মানে মিহি মিহিকে কাটি অকমান নিমখ সানি খাই দিলেও ভাল লাগে দেই এইকেইতিয়াবা
নই
কিবা অ সেই তেনেকে আদা অকন খাই চাব পাৰা ক নম খি
অ আছে আছে মই খাই চোৱা নাই মই নাজানো আচলতে মই কোলো তুমি জানা নেকি
অ অ তেনেকে হেৰি আদা অকমান নিমখ খানি খানি এনেকে খাব পাৰা আৰু অকমান নেমু চৰ্বতো খাব পাৰা এ মানে হজম নহ'লে কেতিয়াবা তেনেকুৱা হয় ভালকে খোৱা বস্তু বোৰ হ হজম নহলে এই মানে খাবলৈ মন নাযায় পেট বিষাই তেনেকুৱা হৈ থাকে তেতিয়া এই আদটা অকমান মিহি মিহিকে কাটি লৈ এ মানে ধৰা বেছি নহয় আৰু আধা ইঞ্চিমান আদা এটো পুৰা মিহি মিহিকে কাটি লৈ অকণ ক'লা নিমখ সানি সানি খাই দিব লাগে তেনেকে খাই চাবাচোন ভাল পাবও পাৰো
খাই চাব লাগিব মই এই মোৰ আচলতে একো খাবলৈ মন যোৱা নাই স গধূলি চাহ খাইছিলো চাহ আৰু কি কট খাইছিলো লগত তাৰপিছত ভাত খাবলে মন যোৱা নাই মই খোৱাই নাই পেটটো বৰ কিবা কিবিখন কৰি
এ সেই সেইটোৱে সেই আদা অকণ খাই দিলে ভাল লাগিব তোমাৰ চাগে অলপ হেৰি হৈছে চাগে মানে বৰ হজম নিচিনা হৈছে চাগে
হয় চাগে যানো কিবা হৈছে।
তেনেকে আদা আদা অকণ খাই দিবা আৰু অকন ভাল লাগিলে তেতিয়া বইল মানে হেৰি খাবা। তেল চেলজাতীয় বস্তু নাখাবি এতিয়া গৰমটোও পৰিছে ন বহুত। সেইটো কাৰণে মানে অকমান চল বইল খাব লাগে এনেকুৱা বতৰত
গৰমত বদ হজম হয় ন
হয়, হয়, গৰমত মানে এনেকে উম মানে বদ হজমতটো আচলতে কিবা খোৱা বোৱা খেলি মেলি কাৰণে হয় গৰমত বুলি কথা নহয়। সেইটো গৰমতো মানে মানুহ হয়, ন, সুৰবিলাক উম। এতিয়া ধৰা কিছুমান বস্তু খালে হয় তেনেকে আম চাম্ খালেও কেতিয়াবা হয়। মানে কেতিয়াবা অজি কালিৰ বজাৰৰ আম বিলাকত দৰৱ দিয়া থাকে যে আম খাইছিলা নেকি আকৌ দিনত দিনত আম খাইছিলা নেকি?
তাকেই এতিয়া তুমি কওঁতে ভাবিছো
অ, মানে এই বজাৰৰ আমবিলাকো দৰৱ দিয়া থাকে যে, সেইটোৱে কেতিয়াবা অপকাৰ কৰে কিন্তু দেই। তুমি সেইটোকে কৰা অকমান আদা অকমান নিমখ অকন হানি খাই দিয়া, ভাল নাপালে কাইলে আৰু ডাক্তৰক দেখুৱাবা আজি খাইছোৱা ভাল পাবও পাৰা আৰু ভাতটো মানে বইল খাবা। কল বা আলু পিটিকা তেনেকে দি পেলাই ভাতকেইটা খালে অন্য তেলত ভজা চজা বিলাক নাখাবা আৰু আজি।
কাচকলটোহে মই খাব নোৱাৰো ৰ'বা মানে পাৰু এই মোৰ অকমান টান কৰে মানে
অ, অ। কাছ কল খাব নালাগে। কি হলে মগু দালি বইল নেমু চেপি তেনেকৈ ভাত কেইটামান খাই দিবা। প্ৰথমতে আদা অকমান খাই ল'বা অ, আদা অকমান খাই পেলাই তাৰপিছত এ অকমান দেৰি পিছত আধা ঘণ্টামানৰ পিছত চাবা। অকণ ভাল লাগিব। তেতিয়া বইল মগুৰ দালি অকন নেমু চেপি পেলাই তেনেকে ভাত বেছিক অকমান খাই দিবা একো নাই নেখালেও বেয়া লাগিব নহয় আকৌ।
অ, মই ভাবিছিলো আজি নাখামেই নেকি?
অ খাইছো হেৰি কৰা আদাটো খাইছো আৰু যদি, ভোক লাগে খাবা যদি ভোক নালাগে নালাগে খাবলৈ। আৰু এইবিলাক তোমালোকৰ বাৰীত হেৰি আছে নহয় চাগে মচনদৈ? মচন্দৰী যে চিনি পোৱা নাই
মচন্দ অ অ আছে আছে
অ মছন্দৰী বুলি কয় যে অলপ গোন্ধ এটা আছে যে অ উ অ সেইটো পাতত দি পেলাই অ চাটনি বা এনেকৈ পাতত দি কাইলৈ এতিয়াতো ৰাতি হ'ল ৰাতি আৰু সেইবিলাক খাব নোৱাৰি ন কাইলৈ দিনত তেনেকৈ অলপ খাই দিবা মচন্দৰী পাতত দি পেলাই ভাতৰ লগত এইবিলাক বস্তু ভাল পেটৰ কাৰণে মছন্দৰী মধু ওলেং টেঙেচিটেঙা তেনেকুৱা বস্তু বা মানিমুনি এতিয়া বাৰু মানিমুনি ইমান নোলায় এতিয়া এইটো চিজনত মচন্দৰী ওলাব মধু হোলেং ওলাব এই মাজে মাজে এইবিলাক খাই থাকিব লাগে গৰম দিনত তেতিয়া মানে পেটটো ভাল ভাল হৈ থাকে
তাকেই খাব লাগিব
উম
কিন্তু গৰমত এই এতিয়া আমটোতো খাবলৈ মন যায় আমৰ ছিজন যিহেতু এতিয়া কেনেকে বা গম পাম এইটো দৰৱ দিয়া আছে নে
এই যিবিলাক লোকেল আম ওলাই নহয় কিছুমান গাঁৱৰ বেপাৰীয়ে আনে যে নিজৰ ঘৰৰ পৰা সেইবিলাক খাব লাগে তাৰমানে এই বজাৰত আচলতে কি হয় ভালকে পুৰঠ নহওঁতে দৰব দি পেলাই পকাই দিয়ে যে আমি সেইবিলাক মই চিনিা চিনি নাপাও কেনেকেনো চিনি পাও মই সেইকাৰণে গাঁৱলে- বেপাৰি পা আনো। গাৱলে বেপাৰী বিলাক যে বহি থাকে কেইটামান কম কমকে আনে কেইটামান লৈ সেইবিলাক ঘৰৰ পৰা আনে সেইবিলাক ভাল সেইবিলাক খালে একো নহয়।
সেইবিলাক তেনেকে বাকীবিলাক আম নিচিনা পকা নাথাকে ন?
এ থাক থাকে থাকে প পকা থাকে মানে অহ
শুনি আছা?
সুনিছে নে? অ অ
অ শুনিছো শুনিছো
সেইবিলাক আমাৰ যিবিলাক থলুৱা আম মানে আমাৰ গাঁৱৰ বেপাৰী বিলাকে যিবিলাক সেইবিলাকো ভাল খাবলে। কিনাবিলাক যিবিলাক বাহিৰৰ পৰা সেইবিলাক দেখিবলৈ ধুনীয়া আৰু একেবাৰে হালধীয়া হৈ থাকে কাৰণ তেওঁলোকে দৰৱ-চৰপ দি দিয়ে ন। তাতে ভালো থাকে কিছুমান, কিন্তু ধৰিব যে নোৱাৰো এতিয়া আমি আৰু অলপ দিনৰ পিছত মানে পোৰা ছিজন যেতিয়া হ'ব মানে তেতিয়া, তেতিয়া ঠিকেই হ'ব এই এইবিলাক মানে আগতীয়াকৈ কি কৰে পুৰঠ নহওঁতেই, দৰব চৰব দি পকাই পেলাই পঠিয়াই দিয়ে এ সেইবিলাকে খালেই অসুখ হয়। এতিয়া আমৰ ছিজনত বাৰু আম খাবলে মন যাবই, সেইটো কাৰণে গাঁৱলীয়া বেপাৰীৰ পৰা আনিব লাগে, এতিয়া ভাল আও ভাল হ'ব আৰু।
মই আকৌ এই গাঁৱলীয়া বেপাৰী বিলাকৰ আম বিলাক, হেৰি নেদেখুৱে কৈছে পকা নেদেখো যে, অ এইটো কাৰণে কিনাই নহয়
নাই হেৰি থাকে পকাও থাকে, আৰু হেৰি বেল খাবাচোন এই এইটো গৰমত মানে বেলে বেলটো খালে মানে পেটৰ কাৰণে বহুত ভাল
অ বেল আনিব লাগিব
উম বেত বেল খালে মানে পেটটো ঠাণ্ডাৰাখে, পায়খানা খোলোচা হয়
বেলটো কেনেকে বনোৱানো তুমি?
এই বেলৰ হেৰিখিনি, ভিতৰ যিখিনি বেলটো ফালি লওঁ, ফালি লোৱাৰ পিছত ধৰা তাৰ ভিতৰত যিখিনি হাহখিনি থাকে, সেইখিনি উলিয়াই পেলাই আপে পানীত দি পেলাই অলপ মানে হেৰি কৰি লওঁ মানে, এই পানীত মিলাই পেলাই অলপ ফেটি লওঁ আৰু। ফেটিলৈ পেলাই তাৰপিছতে চেকি দিওঁ, গুটি গুটিবিলাক, আহবিলাক থাকে যে সেইবিলাক চেকি পেলাই তাত অকণমান চেনি আৰু অকণমান নিমখ মিহলাই চৰবটৰ নিচিনা কৰি খাই দিওঁ। কিছুমানে গাখীৰ আৰু এইবিলাক মিঠৈ দিও খায়, গাখীৰ গুৰ দি মই এনেই পানী দিয়ে খাওঁ। চেনী মিলাই পেলাই অলপ, অকণমান নিমখু দি দিওঁ।
তেনেকে বনাই খাব লাগিব।
অ এনেই, এনেও খাব পাৰি, এনেই মানে তই আঠা থাকে যে, আৰু গুটিবোৰ থাকে যে এনেই খাবলৈ সেইকাৰণে, মানে ইমান ভাল নালাগে কিন্তু চৰবত টোক এৰি খালে মানে। পেটটো ঠাণ্ডা ৰাখে, ভাল আৰু এইটো-
চৰ্বতকেই ভাল লাগিব। এনেইনো কেনেকে খাম।
উম দুদিনমান তুমি বেলৰ চবত খাই দিবা তোমাৰ একদম চব পাইখানা খোলোচা হব। পেটো ভাল হব, আম দুদিনমান নাখাবা
সেইটোয়ে কৰিব লাগিব তেন্তে।
উম
বাকী, তুমি কি খালা আজি ভাতৰ লগত?
আজি মাছ খালো। শুনিছানে?
শুনি আছো।
অ', অ', আজি। হেৰি- থেকেৰা দি মাছ খালো। থে-থেকেৰা মানে হেৰি লগত, এই কি বুলি কয়! আলু বইল কৰিলো তাতে অকমান থেকেৰা দি পেলাই হেৰি বনাই দিলো মাছৰ টেঙা আঞ্জা বনালো আৰু, গৰম যে বহুত পৰিছে সেইকাৰণে টেঙা আঞ্জাই খালো আৰু। ভেন্দি ভাজিলো, উ - আজি আকৌ এই বেপাৰী এটাই মানে হেৰি আনিছিলে পাভ মাছ আনিছিলে, পাভ মাছ আকৌ খাবলৈ বৰ সোৱাদ নহয়, খাই খাই ভালে লাগিলে বাৰু, গৰমৰ কাৰণে-
উম গৰমত টেঙা টো বৰ ভাল লাগে
উম আমাৰ প্ৰায় খোৱা হয়, আৰু এতিয়া বাৰীতে হৈছে কিছুমান মধুসোলেং আকৌ এইটো টেঙামৰা। সেউ
অ
অ' মই বুলো কিহৰ শব্দ হৈ আছে আক।
ঠিক আছে, যাবা তুমি, মই এই আদা খাই দিওঁ।
অ-, অ, অ। বাৰু, ঠিক আছে দিয়া ৰাখো ন?
অ' অ-।